হয়, হয়, শুনা পাইছে নহয়? হয়, অহ, কেনে আছে? খবৰ ভাল নহয়?
উম, খবৰ বৰ্তমান ভালেই।
অ', হয় হয়। ঠিকে আছে। মানে আজি অকমান আপোনাৰ লগত এটা বিষয় লৈ আলোচনা কৰো ভাবিছো বিষয়টো হৈছে, ন আমাৰ মহান মনীষীসকল, মহান মনীষীসকল বুলি ক'লেতো জানেই, আপোনাৰ নমস্য অসমৰ সুদন্ত ভূপেন হাজৰিকাৰ পৰা আদি কৰি বিষ্ণু ৰাভাৰ পৰা আদি কৰি জ্যোতিপ্ৰসাৰ বিভিন্নজন ব্যক্তি আছে। গতিকে আপোনাক যদি মই শুধু, আজি আপোনাৰ প্ৰিয় ব্যক্তিজনৰ পৰাই আৰম্ভ কৰি আমি গোটেই বিষয়টো আমি তেওঁৰ বিষয়ে মানে আলোচনা কৰিম ভাবিছোঁ। এতিয়া কওকচোন আপোনাৰ প্ৰিয় ব্য কি
মহান মনুষ্য বুলি ক'লে এজন ব্যক্তিৰ নাম আহে মোৰ তাত, জুবিন গাৰ্গ।
খুব সুন্দৰ, বহুত ভাল লগা নাম এট টি আপুনি ক'লে। তেতিয়াহ'লে আজি আমাৰ বিষয়টো হ'ল জুবিন গাৰ্গৰ প্ৰতি আমি আলোচনা কৰিম। হয়, কওঁকচোন আপুনি জুবিন গাৰ্গক, মই প্ৰথম প্ৰশ্নটো আপোনাক সুধিছো জুবিন গাৰ্গক আপুনি ভাল পোৱা প্ৰধান তিনিটা কাৰণ কওঁক।
জুবিন গাৰ্গৰ, মই জুবিন দা বুলি কৈছো দেই। জুবিনদাৰ ভাল পোৱা কাৰণটো বহুত আছে এনে। কোৱা। প্ৰথমে তেওঁৰ গান প্ৰথম তাৰ পিছত ক'ব গ'লে তেওঁৰ অসমৰ মানুহৰ প্ৰতি থকা মৰম।
একদম, সুন্দৰ কথা কৈছে।
আৰু দ্বিতীয় কাৰণ হৈছে তেওঁৰ শিশু সুলভ আচৰণবোৰ।
হয়, হয়, হয়, ঠিক কথা কৈছে, আপোনাৰ এই তিনিটা পইণ্টৰ লগত মই আৰু এটা সংযোগ কৰি দিওঁ মোৰ ফালৰ পৰা। উম, মোৰ ভাল লগা অন্যতম আৰু এটা কাৰণ হৈছে, তেওঁ যি মানে সহায় কৰাৰ মানসিকতাটো হয় ৰাইজক পাৰ্য মানে যি তেওঁ মানে সহায় কৰে হয়নে? তেখেতৰ মানে ধৰক হাতত আছেনে নাই নাচায়েই তেওঁ। তেওঁ যি সহায় কৰাৰ সেই মান মানসিকতা, মই ভাবো আমাৰ সমাজৰ সকলোৱে তেনেধৰণে কসাহ সেই মানে মানসিকতাটো লোৱা দৰকাৰ, নহয় জানো? হয় এতিয়া, তেতিয়াহ'লে কওকচোন
জুবিনদাৰ বিষয়ে কি কম জুবিনদাৰ বিষয়ে সকলো মানুহ জানেই।
হয় হয়।
জুবিনদাৰ যদি আৰম্ভণিৰ যদি চাবলৈ যাওঁ
উম উম।
জুবিন দাই প্ৰথম বজাইছিল কি বোৰ্ড।
কিবৰ্ড বজয় হয় তাৰ মানে বাদ্যযন্ত্ৰী আছিল আৰু।
প্ৰথমতে বাইদেউজন ভবা নাছিল যো এনেকুৱা গান গাব বুলি আগতে।
হয় হয় হয় এয়া মানে
ইচ্ছুক আছিল কিন্তু তেওঁ মানে প্ৰথমে বাদ্যযন্তী হিচাপে মানে আত্মপ্ৰকাশ কৰিছিল নহয় জানো।
হয় হয়।
কিন্তু তেওঁ যে যেতিয়া প্ৰথম গানটো গাই পেলাই আজি চল্লিশ হাজাৰতকৈ অধিক গান গালে।
অঁ হয় হয়।
এইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা।
ঠিকে কৈছো নিশ্চয় নিশ্চয় আমাৰ গোটেই পৃথিৱীৰ এক বাসীৰ আগত মানে আমাৰ অসমৰ নাম উজ্বলাই থৈ গল শেষত মই বা কি ভাবো জানেনেে তেখেতে যদি ধৰক আৰু খুব বেছিতকৈ বেছি যদি এতি তেৱন্ন বছৰ বয়সত ঢুকাইছেতো নহয় জানো তেখেত যদি আৰু খুব বেছিত কে বেছি পাঁচ বছৰো তাৰ থাকিলেহেঁতেন মই ভাবো আৰু বহুখিনি কৰিলেহেঁতেন ইতিমধ্যে বহুখিনি কৰিছে যিখিনি হয়তো এতিয়া পৃথিৱীত কোনেও কৰিব নোৱাৰে। তেওঁ অ চল্লিশ হাজাৰ গান গোৱাৰ লগতে ধৰক লিখিছেও। নহয় জানো সুৰ কৰিছে। উম।
তজন নিৰ্দেশক পৰিচালক
হয় হয় হয় একেবাৰে আৰু তেখেতৰ শেষত যিখন মানে এ চিনেমা খনতো আপুনি চাইছে চে নিশ্চয়
চাইিছো চাইিছো।
হয় হয় চিনেমাখন শেষৰ মানে চিনেমাখন যেনেকুৱা এক পৰ্যায়ৰ মানে তেওঁ বনালে মই আনকি দুবাৰকৈ চাবলৈ বাধ্য।
তে মইও। দোবাৰ কৈ চাষে।
মানে এনেকুৱাখন চিনেমা তেওঁ মিউজিকেল চিনেমা তেওঁ কৈ আছিলে বোলে ইয়াত একো ফাইট নাই একো নাই অকল মিউজিক মানে এনেকুৱা আৰু মই শুনা মতে বোলে চিনেমাখন সম্পূৰ্ণ হোৱাই নাছিল হেনো আৰু বোলে কাম বাকী আছিলে।
হয় কিন্তু সম্পূৰ্ণ নহওতে তেনে একদম ধুনীয়া লাগিছে নহয়।
একেবাৰে মানে তাৰ মানে এনেকুৱা কেউ যে এনেকুৱা এটা ষ্ট'ৰী অকল মিউজিকৰ ওপৰতে বেষ্ট কৰি মানে এটা যেন এনেকুৱা এটা কাহিনী চিত্ৰনাট্য এটা লৈ যাব পাৰে এখন এই পয্যায়ত। তেখেত মানে আমাৰ অসমীয়া জাতিটো বাত বুক বাবে বহুখিনি অৱদান আছে। সেয়া সংগীত কওক আপুনি, সেয়া আপুনি চিনেমা উদ্যোগৰ কথাই কওঁক ভাম্যমানৰে ক কথা কওঁক এতিয়া আপোনাৰ ভাম্যমানৰ অ' আ সময়ত থিয়েটাৰ সূৰৰ সময়ত তেখেতৰ যি মানে সংগীত গীত সেই গীতবোৰ মোৰ খুবেই প্ৰিয় আজিও। সদায় শুনো মই। আপুনিও নিশ্চয় শুনে?
মইও শুনি থাকো।
হয়- হয় -হয়।
কাৰণ জুবিনদাৰ জুবিনদাৰ গীত মানে নশুনা থাকিব নোৱাৰি। এনেকুৱা ধুনীয়া, ধুনীয়া ক ত প্ৰতিটো শব্দ, প্ৰতিটো মানে উচ্চাৰণ, আৰু তেওঁ উচ্চাৰণ ব্য চাব লাগিব। আমাৰ অসমীয়া মানুহ উচ্চণ কৰিব নাজানে, এইটো প্ৰত্যকটো উচ্চাৰণ ভালকে কৰিব পাৰে।
হয়, হয়। এতিয়া তেখেতে যদি মানে এ ধৰক বেংগলী গান এটাও গায় বড়ো ভাষাৰ গীত এটাও গায় তাৰ মিচিং আন কিমান ধৰণৰ ভাষা আছে। তেওঁ বোলে প্ৰায়বোৰ ভাষাত তে গীত গাই থৈ দিছে। ভাবকচোন কেনকোৱা মানে এ তেওঁ মানে প্ৰখৰ বুদ্ধি সম্পন্ন আছিল।
সেইটোৱেতো, তেওঁ নকনা কথা একোৱেই নাছিল। তেওঁ খালি এটাই কৈছিল যে মই খালি ছবি আঁকিব নাজানো বাকি চব জানো।
অঁ। হয়, হয়, হয়। খুব সুন্দৰ কথা এটা ক'লে। অ', ছবি বুলি কওঁতে মোৰ এটা কথা মনত পৰিল দেই। এই অৱলপতে যে ঘটনাটো হ'ল আপুনিটো গম পায়েই। আপোনাৰ ঘৰৰ ওচৰতে, সেই ঘটনাটোৰ বিষয়ে অকমান কওকচোন। এইটো মানে এ কেনেকুৱা ধৰণৰ ঘট ঘটনা হৈছে বাৰু এনেকুৱা এজন মহান মনীষীৰ এটা ইমান ধুনীয়া চিত্ৰ তেওঁলোকে বাৰু যোনে এই নিকৃষ্ট কাম কৰিছে আপুনি কি ক'ব বিচাৰিব মানে।
প্ৰথমতে মই ক'ব যাম যে ঘটনাটো হৈছিল কিয়।
হয়-হয়।
ঘটনাটো হৈছিলে জুবিনদাৰ যিখন ছবি আছিলে মানে নতুনকে চৰকাৰে বনাইছে যে গুৱাহাটীখন তেওঁ বেগুনীয়া চহৰ কৰিব।
হায়-হায়।
এই বেগুনীয়া হয় সেই পাৰপুল চিটি বুলি কয়। সেই বেগুনা ঘৰখন কৰাৰ কাৰণে। যিবিলাক মানে অলপমান বস্তু আছে সবিলাক মানে গুচি মুচি ফাল ভালকে বনাই আছিলে বেঙুনীয়া কালাৰ কৰিব। তাতে সেই ওৱাল খনতো জুবিনদাৰ ফটো ছবিখন আছিলে।
হয়।
এই শ্ৰমিক কেইজন মানে সিহঁতে নাজানে বেলেগ টাইপৰ মানুহ সিহতে - সিহতে আহি মোচি দিলে মোচি উম, আহি পেলে মোচি দিলে মোচি দি গোটেইদম হাহাকাৰ লাগিব চবতে।
হয়- হয়- হয়।
তাতো তেওঁ পত্নীয়ে সামাজিক মাধ্যমত এটা মানে পোষ্ট লিখিছিলে সেই পষ্টটো চাই পেলাই সকলো ওলাই আহিছে ওলাইছে নতুনকৈ আৰু ছবি এখন আনিছে।
তাকেই-তাকেই হয় এতিয়া মানে সেইটো এতিয়া একপক্ষৰ ফালৰ পৰা চাব গলে চৰকাৰে বাৰু তেনেকৈয়ে কৈছে যে চৰকাৰে ইয়াত কোনো মানে হস্তক্ষেপ নাই। শ্ৰমিকে ভুলবসত কৰা বুলিয়েই কৈছে। বাৰু সেইখিনিটো মানি লৈছো কিন্তু মানে যদি হে, এই কা কাৰ্যতো যদি জানে নি বুজি কৰিছে তেতিয়াহলে বহুত বেয়া কাৰ্য্য হৈছে এইটো। বেয়া কাম হৈছে প্ৰথম কথা নহয় জানো।
বেয়া কামটো হৈছে এতিয়া চৰকাৰৰ কোনে কি কব চৰকাৰে ক'ব
উম, হয় - হয় - হয় যদিহে চৰকাৰৰ জ্ঞাতে হৈছে তেতিয়াহ'লে এইটো বেয়া কৰ্ম হৈছে। নিশ্চয়।
আৰু এইটো কাৰ্য হৈছে গুৱাহাটীৰ মাজ মজিয়াৰ চুকে কোনে নহয় মাজ মজিয়াত হৈছে এইটো। চৰকাৰ নজৰ নাই নহয় চৰকাৰে জানিব পাৰিলে। ভালকে বুজি পালে।
হয় - হয়।
চৰকাৰে গুৰুত্ব নিদিলে জুবিন দাৰ সেইটো বেয়া লাগে আমাৰ।
আপুনি জুবিন ক্ষেত্ৰত। ৰ অৱস্থা তাক কেনেকুৱা দেখিছে বা তাৰে কাম কাজ কেনেকুৱা দেখিছে আৰু কেনেকুৱা হোৱাটো বিচাৰিছে।
প্ৰথমতে কাম কাজটো ভালেই হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যোগী পুত্ৰ
হয় হয়।
তাৰ পিছত তেওঁ গোটেইখিনি কাম চালি জাৰি চালি পেলাই এখন মানে ধুনীয়াকৈ বনাব বুলি মানুহক আশা দিছে, মানুহক আশাই দিছে কিন্তু বনোৱা টো কমপ্লিট হোৱা নাই এতিয়ালৈ।
বৰ্তমান বাউণ্ডেৰী ৱালৰ কাম চলি থকা বুলি শুনিব পাইছো।
সম্পূৰ্ণ হৈ উঠাৰ পিছতহে গম পাম যে জুবিন হৈছে হ'ব কেনেকুৱা, কিন্তু দেখি পেলে লাগিছে ভালেই হ'ব।
উম ভালেই হ'ব লাগে, ভাল হোৱাটোৱে কামনা কৰো। তেখেতক মানে যি মানে সৃষ্টিৰাজি, যি সেই সৃষ্টিৰাজি যাতে সেই ঠাইলৈ গ'লে সমগ্ৰ মানে য'ৰে পৰা মানে এ পৰ্যটকটো আহিবই দিয়কচোন। আহ চাবলৈ। পৰ্যটক আহিলে যাতে গম পাই যায় যেন তেওঁৰ মানে কেনেক তেওঁ কি কি কৰি গৈছে কি কি হয়নে? তেওঁৰ সৃষ্টিৰাজি। তাতে গম পাই, তালৈ যাতে গলে। সেনেকুৱা ধৰণে মানে, মিউজিয়াম হওঁক, লাইব্ৰেৰী হওঁক, তেখেতে ব্যবহাৰ কৰা সামগ্ৰীবোৰ হওঁক সেনেকৈ মানে আমি সুন্দৰ ভাৱে মানে উপস্থাপন কৰাতো আমি বিচাৰিছো, নে কি কয়?
হয়। কিন্তু তেওঁৰ যিটো সৃষ্টিশীলতা, সেই সৃষ্টিশীলাটো চাই পেলাই এই জুবিন ক্ষেত্ৰখন যেনেকুৱা হ'ব লাগিছিল, সেন সেনেকুৱা কিন্তু হৈ উঠে মোৰ সম্ভৱ
অঁ, আপোনাৰ এনেকুৱা কিবা আছে নেকি মানে মনত মই এনেকুৱা এটা মোৰ আ এটা আছে আছে প্লেনিং, যে মই এনেকুৱা এনেকুৱাকে মই ডিজাইন মই জানো। যে, ইয়াত এনেকুৱা হ'লে ভাল হ'ব। ইয়াত এনেকুৱা হ'লে ভাল হ'ব। যদি সেনেকে ভাবিছে তেতিয়াহলে আপুনি মানে, এটা ডিজাইন এটা বনাই তেতিয়া যদি অকমান সামাজিক মাধ্যমটো যদি দিব পাৰে। যদি সেই, আপোনাৰ ডিজাইনটো যদি ৰাইজেও পচন্দ কৰে, তেতিয়া নিশ্চয় চৰকাৰৰ ওচৰলৈ বা বিষয়ববীয়াসকলৰ ওচৰলৈ সেই তথ্য খিনি যাব যে এনেকুৱা এনেকুৱা হলেচোন ৰাইজেও ভাল পাব।
মই এইটো চাইছিলো, নচোৱা নহয়। কিন্তু জুবিন গাৰ্গ যিহেতু গানৰ মানুহ মই তাতে মানে গানৰ এটাত না মিউজিয়াম টাইপ
অঁ, ঠিক কথা কৈছে, সেইটো কথা অহ, বহুত ধুনীয়া কথা এটা ক'লে মানে, যেনেকোৱা আমি ভূপেন হাজৰিকা সমাধি লৈ গলে ভূপেন হাজৰিকা দেৱৰ সংগীত বাজি উঠে নহয় জানো।
হয়।
মই মইও মানে সেনেকোৱা বিচাৰিছো যে থ্ৰী ডি হলোগ্ৰাম এটা চিষ্টেম যাতে থাকে য'ত তেখেতৰ সংগীতৰ সৈত তেখেতৰ যি মানে মঞ্চ বিহুসমূহত যি শুহুতীয়া ধৰণৰ কথা কৈছিলে। সেই সেনে সেইবোৰ যাতে থ্ৰি ডি জৰিয়তে যদি কিবা কৰি দেখুৱাই মানে দেখুৱাব পৰা ব্যৱস্থা থাকে। নহয় জানো। য'ত আমি ধৰক গ'লে দেখা লাগিব যে ন জুবিন দাসৰ সাক্ষাৎ দিয়াত অনুষ্ঠান কৰি আছে কথা কৈ আছে, সেনেকুৱা যদি এটা ব্ৱস্থাপনা এটা বনা বনাব পাৰে আচলতে নহয় জানো আজিকালি আমাৰ টেকনলজি বা কাৰিকৰী মাধ্যম ইমান আগবাঢ়ি গৈছে, এ আই ৰ কথা পাতি আছো আমি এতিয়া।
বনাব পাৰে বনাব পাৰে নোৱাৰা নহয় কিন্তু সেইটো বনাওঁতে বহুত খৰচ হব বহুত পৰিমাণৰ কৰা যাব।
খৰচ হ'ব হয় হয়।
এইটো চৰকাৰে যদি বিচাৰে কৰিব পাৰে। কিন্তু চৰকাৰৰ খিনি পৰ্যাপ্ত পৰিমাণে থাকিব লাগিব অৰ্থ। কাৰণ বনোৱাটো সহজ কিন্তু চম্ভালা তুতান কিন্তু।
হয় হয় সেনেকুৱা মানে যিটো মানে টেকনলজি চম্ভালাটো হয়নে। অপাৰেট কৰাটো মানে উম উম। তাকেইটো।
এতিয়া আপুনি কি কৰিছে সেইখিনি তাত জুবিন দাই ন্যায় পাব নে নাই শেষত আমি এইটো কথাই কওঁ।
কথাটো ক'ব গ'লে সমগ্ৰ অসমবাসী তথা আমিও বাট চাই আছোঁ দিয়কচোন সেইটোৰ কথাৰ বাবেই বাট চাই আছোঁ, কিন্তু মই ভাবোঁ বৰ্তমান যেনেকুৱা ধৰণৰ আমাৰ দুদিনমান আগত এই যিটো মানে তথ্য পালো যে তেওঁলোকৰ বিল মানে বাৰে বাৰে ৰিজেক হৈ আছে যিটো সেই হিচাপে চাবলৈ গ'লে আৰু যি নাকচ কৰি আছে ঠিক ঠিক। আপুনি বিশুদ্ধ অসমীয়া এটা মোক শব্দ দিলে। নাকচ কৰি আছে তাৰ ফলত মই ভাবো মানে আৰু তেখেতৰ যিখিনি সংগীবৃন্দ সংগীবিৃন্দ তথা তেখেত সহধৰ্মিনী আৰু আমাৰ অসমবাসী ৰাইজে কিন্তু যদি তেওঁলোকক কৰ্টেও যদি আদালতেও যদি মু কলি কৰি দিয়ে আমাৰ অসমবাসী তথা